কি কৰিছ কি কৰিছা আছো দিয়া তুমি?
মই আছো দিয়া ভালনে তোমাৰ?
অ', ভালেই দিয়া ভাত খালা?
খালো খালো তুমি?
খালো মানে তোমাৰ যিডালহে গৰম পৰিছে বুজিছা মানে কি কৰিম আৰু তোমাৰ পানী দিয়া ভাতককে খাই লিলো আৰু
অ গৰমতটো পৰিছে বৰ পৰিছে দেই
তোমালোকৰ তাত আছে কেনেকুৱা গৰফ পৰিছোৰে
আজি বহুত গৰম থাকিব নোৱাৰি আমাৰ ইফালে
অ হয় আজি তোমাৰ হতিত কৰিছে নেকি পঁয়ত্ৰিশ ডিগ্ৰী চেলছিয়ছ উষ্তা বাইছে নকে আজি
জানো এতিয়া মই মানে আমাৰ মোৰ মোবাইলটো কিবা এটা বেয়া হৈ আছে মই সেইকাৰণে ৱেডাৰটো চাব পৰা নাই
অ তোমাৰ মানে কি হৈছে আজি বতৰ বিজ্ঞান কেন্দ্ৰ অমিত চাইছিলো তোমাৰ কি হৈছে পয়ত্ৰিশ দেখাই আছিলে তোমাৰটা পয়ত্ৰিশ ডিগ চন্ত হয় ইট বত দিছত মৰে আপ দেখা আহাইছিলে তুমাৰ আ সমু্ৰ উপি
অ নাই নাই কিন্তু অ গুৱাহাটীৰ ফালে বোলে বৰষুণ পৰি আছে বুলি শুনিছো দেই
অ তোমাৰ মানে আমাৰ এইটোো মানে কি আ হৈছে তোমাৰ বতৰটো এবাৰ দেই ম তোমাৰ মানে কি হয় তোমাৰ বতৰটোো মানে বৰষুণ প নিচিনা হয় কিন্তু মানে কি হয় তোমাৰ আকৌ কি হয় ৰ'দতটো আহি যায়গে বতৰটো বতাহলে মানে তোমাৰ ডাৱৰ খিনি লৈ য াকক চাৰে
অ বতাহতটো মানে বতৰটো ধৰেহে আমাৰ ফালে কিন্তু এ বেলেগৰ পাহাৰ জেগাত পঢ়ি আ পৰি আছে কিন্তু কালি গধূলি সময়তো বোলে গুৱাহাটীত বৰষুণ পৰিছে বহুত আৰু আজিও দুবাৰ পৰিলে বোলে ইমান গৰম নাই আজি তাত ভাত খালো দিয়া তুমি খালা
উ উ অ মই খালো দিয়া আমাৰ আজি বিশেষকে একো নাই বাৰু আমাৰ মানে কি যিডাল গৰম পৰিছে মাক মানে মাছ মাংস বনাব দিয়া নাই তোমাৰ মানে কি কৰিছো মাছ মাথৈছো ঘৰতে মানে পটলা হেৰি আছিল তোমাৰয়া
উ
এইটো কি কয় ভাতকেৰেলা আছিলে
অ অ
ভাতকৰে তোমাৰ মানে কি ভাততে দি পেলাই মানে সিজাই পেলাই বইল কৰিব দিিলো ম বইল কৰি পেলাই এনেকে তোমাৰ সেইটো পিটিকা খুলি দিো তাৰ দালি বনালে নেমু চেক লনো তিিয় আছিলে ঘৰৰে ঘৰৰে িয় আমাৰ কি কৰিছো ই িয় ললো লৈ পাই এখকে খাই দিলো আৰু
নাই নাই ঠিকে আছে ইমান গৰমত ইমান খাব নোৱাৰিতো আমাৰ দালি বনালে বনোৱাৰ পিছত মানে অমিতা ভাজিব দিলো অমৃতটো ভাজিলে বহুত ধুনীয়া লাগিলে খাই তাৰপিছতে তেনেকেই খালোঁ আৰু
নহয় ঠিকে আছে ঠিকে আছে
তুমি যে দিছিলা পুলিটো জলকীয়া পুলিটো ডাঙৰ হল নহয় আমাৰ অ বহুত জলা কি
তোমাৰ পুলি কিমান লাগিছে
এটো হে লাগিছে দিয়া বহুত
অ আৰু আৰু আৰু এদিন আৰু এদিন আৰু এটা পুলি দিছে ছিলো মানে তোমাৰ মহাবিদ্যালয় যে গেটৰ পৰা যে দিছিলো
অ সেইটো হেৰি ডাঙৰে হোৱা নাই মানে ডাঙৰ হৈছে আৰু লাগিব আৰু মানে তাৰ বয়সতটো কমি আছে লাগ আৰু সেইটো বুজ জলকীয়া নহয় সটো ফিৰিঙি বুলি যে কয় সটো সেইটোৱে হয়। মানে লাগিলেহে গম পাম কি জলকীয়া
সেইটোয়েটো এতিয়া কেতিয়া পা লাগে জলকীয়া হয়
অ', কিন্তু তুমি এনেই ভোট জলকীয়াতো খাব নোৱাৰি ইমান জ্বলা বা
হেৰি অহা কালি যোৱাকালি মানে মই কি হ'ল তোমাৰ এটা লেপটপ এটা কিনি দিব গৈছিলো নগাঁও দেই
অ'
এতিয়া তোমাৰ লেপটপটো ললো ভালেই বাৰু তোমাৰ পইচাহে বেছি হ'ল বুজিছা সাত চল্লিশ হাজাৰ পৰিছে।
লবই আৰু আজিকালি অ' আজিকালি বহুত দাম এইবিলাক লেপটপ মোবাইল কিবা কিবি মানে মেকানিকেল বস্তুবিলাক বহুত দাম হৈছে আজিকালি
হয় হয় মানে তোমাৰ কি হৈছে জানা তোমাৰ মানে উম লেপটপৰ যিবোৰ মানে তোমাৰ মানে পাৰ্টছ বিলাক আছে ন শষ বুলি পোৱা নাযায় গতিকে কি হৈছে এয়া লেপটপৰ দামবোৰ বোলে দিনে দিনে বাঢ়ি গৈছে আজিৰ পৰা বোলে আঠ মাহৰ আগত মই তাৰ লেপটপ কিনিছো সেই লেপটপটো মানে আজি পৰা আঠ মাহৰ আগত তোমাৰ দাম আছিলে হেৰি পাবা তোমাৰ
পঁত্ৰিশ হাজাৰ টকা আছিলে দেই মানুহজনে মোক নিজে কৈছে কিন্তু এতিয়া তোমাৰ সাতচল্লিশ হাজাৰ হৈ গ'ল গতিকে কিমান বেছি তোমাৰ বাঢ়ি গ'ল চোৱা আজি গতিকে এতিয়া উপায় নাই মইও এতিয়া কিনিব লগীয়া সৰু সুৰা কাম এটা মানে সোমাইছো যে কাৰণ ঘৰখন চলাব লাগিব ন এই কামতো সোমোৱা তে এতিয়া মই কি কৰিছো তোমাৰ সেই লেপটপতটো কিনিবলগীয়া হ'ল ধুমধাম।
হয় অ' মোৰ সেইদিনাখন মানে মোৰ মানে অসুখ হৈ আছিল যে মই ডক্টৰ ওচৰলৈ গৈছিলো
হয় হয়।
গোটেই দিনতটো লাগিলে ইমান গৰমৰ মানে বৰত গাটো বেয়া লাগিলে সেইকাৰণে আকৌ যাব লগীয়া হয়। আছিল তেজ ৰিপৰ্ট নে ব্লাড টেষ্ট কৰিব দিছিলে
হয় কি কলে ডক্টৰে কি কলে
ডক্তৰে মানে বেলেগ একো কোৱা নাই ভিটামিন কমিছে মানে আৰু কিবা কিবি হৈছে বুলি কৈছে আৰু
অ' ভিটামিন অলপ ভালকে মানে কিবা খিনি এয়া চোৱা তুমি এতিয়া এ ঘৰুৱা বস্তুটো অলপ বেছি পৰিমানে খাবা দেই
অ' মোৰ মানে মাহেকীয়াটো হেৰি হয় যে অ'
সেইটো কাৰণে মানে আকৌ হেৰি কৰিব দিছিলে ব্লাড টেষ্ট কৰিব দিছিলে ব্লাড টেষ্ট কৰিব দিওঁতে মানে এই গৰমতে যোৱাই নাই, ইমান জাপ কেনেকে যাবা ইমান গৰম। তাত ইমানো ঘূৰি ফুৰিব লাগে বেলেগৰ পৰা বেলেগৰ পৰা মানে বৰ অসুবিধা হয়।
হয়।
আজি ইমান গৰম মায়ে কৈছিলে আজি গৰম গৰমটো বোলে কম কৈছিলে মই বোলো ক'ত গৰম নাযাওঁ মই
হয় সেইটো এতিয়া যিটো গৰম পৰিচে মানে কতো ওলাই যাব নোৱাৰি তাতে পথাৰত মানে মানুহ লগাইছো আমাৰ খেতিৰ কাৰণে এতিয়া মানুহে কাম কৰি আছে গৰমত মই গৈছিলো বাৰু গৈ পেলাই এতিয়া তোমাৰ মানে ঘূৰি গুচি আহি ইমান গৰমত তোমাৰ থাকিব নোৱাৰি দিয়াচোন। হয় নে তোমাৰ মাতটো অলপ শুনা নাই। হয় মই তোমাৰ তিয়হ কৰিছোঁ, উ, জাতিলাও কৰিছোঁ। তোমাৰ হেৰি কৰিছোঁ আৰু তোমাৰ ধান ধুন এতিয়া ধান লাগিছে মানে তোমাৰ কলি পেলাইছে যে তোমাৰ হ'বগে আৰু।
কিহৰ কলি পেলাইছে? অ' জাতিলাওঁ অ'। নাই নাই। ঠিকে আছে।
তোমাৰ তিয়হো তোমাৰ তোমাৰ বগাইছে আৰু। সেয়াও ডাঙৰ হ'ব আৰু অতি শীঘ্ৰে।
নাই ঘৰৰ বস্তু যোনটো সোৱাদ মানে বাকীবিলাকঁতৰ ইমান নাই।
হয় হয়। বহুত কৰিব লাগে মানে বহুত কষ্ট হয়। এটো সেটো কৰা মেলা। তুমি যে হেৰি দাৰ্জিলিং গৈছিলা, কেতিয়া আহিলা?
মই এ, ডক ডক্টৰছ দেখুৱা দুদিনৰ আগত আহিছোঁ।
হয় হয়। কেনেকুৱা পালা জেগাখিনি অকণ কোৱাচোন?
তাত ভাল ধুনীয়া ঠাণ্ডা। ধুনীয়া লাগে তাত, তাৰানে মোৰ মই মানে এনেকে লগৰ লগত গৈছিলোঁ যে সেইকাৰণে সাত হাজাৰ টকা খৰচ হৈছিলে মোক।
হয়।
সাত হাজাৰ টকা ন'?
ইয়াত আহি এতিয়া মানে মই বেছি গৰম পাইছোঁ।
অ' আপোনাৰ ইয়াত হয় বাৰু বহুত গৰম।
এতিয়া মানে তাত ইমান ধুনীয়া গৰম উ, তাত মানে গছ গছনি আছে ন' আমাৰ এইফালে গছ গছনি মানে না না নখাই হেৰি নকৰে।
হয় হয়। এতিয়া মানে আকৌ আকৌ কেতিয়া যাবা? তুমি ডক্তৰক দেখাব গৈছিলা নে ঘূৰিব গৈছি লা
নহয় দাৰ্জিলিং মই ফুৰিব গৈছিলোঁ মানে লগৰবিলাকৰ লগত।
হয় হয়।
কিন্তু এনেই এতিয়া ডক, তাৰ পৰা আহি মানে মই তাতে আগতেই ডে ড-ডক্তৰক দেখুৱাম বুলি লোৱা হৈছিলে। কিন্তু চবে ক'লে ঘপকে তাৰপা আহি দেখুৱাবি দে, সেইকাৰণে মই মানে গুচি
হয়। হয় হয়। নাই ভালে কৰিছ চা ভালেই কৰিছ। বাকী শৰীৰডৰ খবৰ খাতি ভাল?
ভাল ভাল। মাওঁ গৰমতেহে সেইদিনাখন গ'লো যে মানে মাৰ গাটো বেয়া আছিল। আজি যাম বুলি কৈছিল যদিও মানে মই নাযাও বুলি ক'লো কিন্তু বেছি গৰমত মানে সেয়ে মা মানে পেচাব জ্বলা পুৰা হয়।
হয় হয়। নাই পানীটো অলপ সৰহকে খাব দিবাচোন।
ন' পানী খাই মানে মাৰ হেৰি হয় যে মাৰ মানে অলপ সেইকাৰণে চাই অ' সেইদিনাখন মানে বহুত কষ্ট পালে। তাতে মানে ঔষধ খিনি খাবলগীয়া হৈছে এনেকে। পেচাপ
হয় হয় হয় হয় হয় বুঢ়া বুজিছো বাৰু সেইটো হয় কিন্তু তাৰ পানীতটো মানে গৰম দি এতিয়া গৰম ন তোমাৰ পানীটো অলপ মানে খবা নাই থাকিব লাগে কাৰণ আমাৰ শৰীৰটে এতিয়া বহুত পানী লাগে ন আমাৰ শৰীৰতে এতিয়া ঘ ামৰ পৰা তোমাৰ বহুতখিনি খৰচা হৈ যায় বা পানীতো তোমাৰ মানে নাইকিয়া হৈ যায় গতিকে মানে সঘনাই পানীটো সাই থাকিলে আমাৰ কি হয় শৰীৰ ত আমাৰ মানে শীতল কৰি ৰাখিব লাগে সঘন পানী খাব লাগে সেই সেইটোৱে আৰু
নাই মইহে পানী কমকে খাওঁ মায়ে বহুত খাই পানী তাৰ সৰত ব মানে সেইটো হৈ আছে মা মানে আগতে কিবা আলচাৰ হোৱা নিচিনা আছিলে গেষ্টিক আলচাৰ যেন সেইটো কাৰণে মানে মাৰ পচটো মানে ক্লিয়াৰ নহয় যে
হয় হয়
সেইটো কাৰণে এতিয়া মানে গৰম বেছি এতিয়া এইটো যোনটো ঔষধ কিনি আনিছে সেইটো খাই পানীত ঘুটি
উ
সেইটো তেতিয়া খালে মানে হেৰি হৈ যায় প্ৰস্ৰাৱ জ্বলাবতো ভাল হয় হয়
অ
এতিয়া মানে সেইকাৰণে বেলেগ জ্বলা মছলা একো খাব নোৱাৰে মায়ে
হয় হয় সেইটো হয় বাৰু এতিয়া হয় হয় অলপ মানে কি নিজে মানে বাচি চলিব লাগিব এতিয়া যিহেতু এতিয়া বেমাৰ এতিয়া এয়া আমাৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ এতিয়া বহুত ধৰণৰ এতিয়া চব